শচো কোৱা?
উ, কি কৰি আছা?
এনে আছো ৰ'বা অকনমান অ, ঘৰতে তুমি?
ময়ো এনে অলপ ফুৰিবলৈ ওলাই আহিলো, ফিল্ডৰ ফালে মানে খেলা, ধূলা কৰি পাই। খেলা, খেলিব নাই।
অ, বাকী ভাত, পানী খালা?
ভাত, পানী মই খাৱ দেৰিয়ে হ'ল, মানে মই আৰু আৰুটামান বছৰ আগতে, খাওে মানে ভাত সদায় দুপৰীয়ৰ ভাত। এটা নিয়মত খাওঁ আৰু সদায়।
হয়, হয়। ময়ো বেছি সময় হোৱা নাই বাৰু খোৱা। এই, এইমাত্ৰ ভালো। অ, বোলো যে কি কবা যে কবলৈ আহ ধৰি লোৱা। মোক, আহ। যোৱ কালিৰ পৰা মোক অ, ঘৰত অলপ হে কৰি আছে আৰু অল অকনমান গালি, গালাজ কৰি আছে অলপ। অকনমান ঘৰত যে ধৰি লোৱা মই। অ, পঢ়িবলৈ যাওঁ। পঢ়িবলৈ যাই কিনে মোবাইল তটো লৈ থাকো, মোবাইলত লৈ অন্য কামবোৰ কৰিবলৈ লওঁ। পঢ়াৰ সময়খিনিত গতিকে মোক ঘৰত কৈ আছে যে তই পঢ়াৰ সলনি তই মোবাইলটো কিয় টিপি থাক? পঢ়াৰ সময়খিনি পঢ় ভালকে। অ সেইটো মই আজি অকনমান ঘৰতে বঢ়ি ভাবিলো যে হয় বাৰু। মোক ভালৰ কাৰণে কৈ আছে বাৰু। যে আমাৰ সময়বোৰতো আমাৰ ৰৈ নাথা কে ন যোৱা সময়খিনি গুচিয়েই যাব সেইটোতো ঘূৰি নাহে গতিকে আৰু পঢ়াৰ টাইমখিনি যদি মই পঢ়ো তেতিয়া আৰু নিজৰে আৰু ভাল হ'ব আৰু।
হয় পঢ়াৰ টাইমখিনিত পঢ়িব লাগে কাৰণ তুমি কেতিয়াও নিজৰ এক মিনিট সময় তুমি ঘূৰাই আনিব নোৱাৰা। যি ঘূ মই ভাবো আৰু। যদি ঘুৰাই আনিব পাৰা তেতিয়াহ'লে তুমি টাইমটো অপচয় ক ৰা বাৰু সেইটোত মই একো নকও। মই মই কাকো নকওঁ আৰু একো যদি ঘূৰাই আনিব নোৱাৰা আৰু কৰি লাভ নাই আৰু টাইম টো অপচয় কাৰণ মই মই এতিয়া মইতোহে কওঁ বাৰু মই ক'বলৈ লাজ পাব লাগে আৰু এনেকৈ। এতিয়া মই খেলা-ধূলা খেলিবলৈ আহিছো খেলা-ধূলা আহি অ আহিব অহা টাইমখিনিটো মই এনেই বৰবাদ কৰা হ'ল এইটো বাৰু খেলা-ধূলা খেলিলে নিজৰ স্বাস্থ্য ৰ কাৰনে ভাল এনেই সেইটো আনৰ দৰে নহয় বাৰু হলেও আৰু অলপ
হ'লেও কিছুমান ল'ৰাই আৰু বা ছোৱালী খেলিবলৈ আহে খেলাৰ সলনি তাত বঢ়ি অন্য কামবোৰ কৰিবলৈ লয়। খেলিবলৈ আহিম বুলি ঘৰত কৈ আহে কিন্তু নেখেলে খেলাই খেলাত তো আমি খেলিব লাগে ধৰি লোৱা এটা সময়ত। বা খেলিলে আমাৰ নিজৰ দেহটোৰ কাৰণে আৰু ভাল খেলটো গতিকে আমি খেল খেলিব লাগে বা খেল নেখেলা ণে যদি আমি অন্য কামবোৰ যদি কৰিবলৈ লওঁ তেতিয়াহ'লে সময়ো অপচয় হ'ব লগত তে আমাৰ নিজৰ বাবেও আৰু বিপদজনক হ'ব।
হয় বা আজিকালি দেখা আজিকালি দেখা তোমাৰ আমি দেখাই পাওঁ যে খেলা-ধূলা খেলা-ধূলা খেলেই বাৰু ল'ৰা-ছোৱালীসকলে কিন্তু আমাৰ যিটো খে খেলাত আমাৰ লাভ নহয় সেইটো খেলা খেলিটো মোৰ মতে লাভ নাই নহয় যেনে আমাৰ ফুটবল তুমি খেলিছা তোমাৰ স্বাস্থ্যৰ বাবে ভাল বা তুমি যদি ফুটবল খেলাত নিজৰ হয় নিচা আছে আৰু যেতিয়া তুমি ভাল খেলুৱৈ এজন হ'ব পাৰিলে তোমাৰ বাবে ভাল বাৰু এই টাইমবোৰ এনে নাযায় বা এনেই তুমি ফুটবল খেলিলে তুমি মই ভাবো টাইমবোৰ এনে নাযায় বা তোমাৰ স্বাস্থ্যত লাগে কিন্তু আমাৰ কিছুমান আজিকালি দেখা পাও যে অনলাইন গেম বা আমাৰ অনলাইনত ভিডিঅ' বোৰ চাইয়ে টাইমবোৰ শেষ শেষ কৰি দিয়ে এইবোৰ টাইমটো এনেই অপচয় কৰাটো মই ভাবো ভাল মই ভাবো ভাল নহয়। মানে আৰু কি উম এইটো কি বুলি কয় আমাৰ এইবোৰ টাইমটো আমি ঘূৰাই নাপাওঁ বা আমি টাইমবোৰ অনলাইন গেম খেলিলেটো আমাৰ টাইমবোৰ আকৌ সাৰ্থকত নাহে ন।
হয়।
সৰ্থকত নাহে ঠিক সেইদৰে আমাৰ সেই টাইমখিনি আমি অনলাইন গেম খেলা টাইমখিনি যদি আমি এটা মোবাইলত মোবাইলেই চাও তোমাৰ সেইটোত একো বেয়া কথা নহয় মোবাইলত যদি তুমি এটা ভাল শিক্ষামূলক ভিডিঅ' চোৱা বা তুমি কিবা উম ভ্ৰমণমূলক ভিডিঅ' চোৱা তাৰ পৰাও তুমি কিবা এটা শিকিব পাৰিবা মোৰ মতে কিন্তু ভ্ৰমণমূলক ভিডিঅ' চালেও তোমাৰ কিবা এটা লাভ হ'ব।
হয় মোবাইল চোৱা তুমি মোবাইলটো যাতে সৎ কামত ব্যৱহাৰ কৰি যাতে নিজৰ বাবে আমাৰ লাভৱান হয়। ম'বাইলটো চোৱাৰ ফলত তেতিয়া তুমি মবাইলটো চোৱা আৰু ধৰি লোৱা যদি তুমি অলাগতিয়াল ততিয়াল যদি কামবোৰ যদি মোবাইলত কৰি থকা তেতিয়াহ'লেতো আমাৰ নহ'ব ন? গতিকে মই কোৱাৰ দৰে বা মোৰ ক্ষেত্ৰত হৈ থকাৰ দৰে মই অলপ আগতে কলো যে পঢ়াৰ সলনি আমাৰ মোৰ মবাইলটো চাই থকা দেখি দেখা চাই থকা যায় আৰু ঠিক তেনেদৰে আমাৰ সমাজত বহুতো ল'ৰা ছোৱালীয়ে মোৰ দৰে আহ পঢ়াৰ সময়ত মেজত বহি অ মোবাইল পিটিকি থকা আমি দেখিবলৈ পাওঁ। বা মই নিজেও বৰ্তমান কৰি আছিলোঁ যে কিন্তু মই বৰ্তমান
নিজৰে হয় আৰু
হয় বুজি পাইছো তথাপি সেইটো মই বাদ দিব পৰা নাই গতিকে মই ভাবিছো যে মই এইটো লাহে লাহে আৰু হ'লেও মই এইটো এইটো যিটো নিচা বা আস-আসক্তি কৰে এইটো এইটো এইটো যাতে মই নোহোৱা কৰিব পাৰো তাৰ প্ৰতি মই আৰু গুৰুত্ব দিম আৰু নিজক। গতিকে কবলৈ গ'লে আমাৰ ধৰি লোৱা ঘৰৰ মানুহ বোৰেও আমাৰ বা ধৰি লোৱা আমাৰ মহিলাাসকলেই হওঁক বা আমাৰ ধৰি লোৱা ডেকা আমাৰ গাভৰু সকলো ল'ৰা-ছোৱালী আমাৰ মোবাইলতটো আমাৰ অনবৰতে আৰু ব্যৱহা কৰি থকা আমি দেখিবলৈ পাওঁ। কিন্তু দেখিবলৈ পাওঁ যে, কিছুসংখ্যক লোকে বাৰু ভাল ক্ষেত্ৰতে ব্যৱহাৰ কৰে কিন্তু আমাৰ আধাতকৈ আৰু বেছি সংখ্যক লোকে আমাৰ মোবাইল ফোন টো আমাৰ অলাগলতিয়াল কামতহে আমি ব্যৱহাৰ কৰা আমি দেখিবলৈ পাওঁ। যাৰ ফলত আৰু আমি নিজেই উপলব্ধি নকৰোঁ যে আমাৰ সময়বোৰ অপচয় হোৱাৰ লগত তে আৰু আমাৰ নিজৰে যে আৰু বিপদজনক হ'ব আহিব লগা সময়ত সেইটো আমি কোনেও গুৰুত্ব নেদাওঁ। গতিকে ঠিক তুমি কোৱাৰ দৰে যাতে আমি সময়বোৰ আৰু অপচয় নকৰি যাতে আমি নিজৰ ভালৰ কাৰণে আৰু সেই সময়বোৰ খটোৱা তাৰ বাবে আমি সকলোৱে আৰু গুৰুত্ব দিয়াটো অত্যন্ত জৰুৰী। লগতে চোৱা ধৰি লোৱা, আমাৰ যদি ঘৰৰ যদি আমাৰ ডাঙৰসকলে যদি অনবৰতে মোবাইলটো পিটিকি থাকে তেতিয়াহ'লে আমাৰ সৰু লগ বোৰে আমাৰ বা সৰু ল'ৰা ছোৱালীসকলে কি শিকিব? তেওঁলোকেও ডাঙৰ হৈ কিনে তেওঁলোকৰ দৰে হ'ব চেষ্টা কৰিব গতিকে যদি যদি আমি, আগৰটো যদি সেইটো বাট দেখুৱাই নিদিওঁ বা অসমীয়াত এষাৰ কথা আছে যে আগৰ হাল যোৱা যায়, পিছৰ হালো হয়ে যায়। গতিকে যদি আমাৰ আগৰ আগৰ বা আমাৰ ডাঙৰ লগবোৰে যদি আমাৰ সেইবোৰ কাম নকৰে বা মোবাইলটো যদি ভাল কামত খটোৱাই তেতিয়াহে আমি আমাৰ সৰু ল'ৰা-ছোৱালীবোৰে মোবাইলৰ বা আমাৰ যিটো ধৰি লোৱা অন্যান্য কামবোৰ আমাৰ ভালৰ নিজৰ ভালৰ কাৰণে কৰিবলৈ আৰু চেষ্টা কৰিব গতিকে আৰু আমি সকলোৱে আৰু ধৰি লোৱা মোবাইল ফোন বুলি নহয় যাতে আমি সময়তো আমি যাতে অপচয় নকৰি আমি নিজৰ নিজৰ ভালৰ কাৰণে খটোৱাক তাৰ প্ৰতি যাতে আমি সকলোৱে আৰু সচেতন হওঁ মই সেইটোোৱে ভাবো আৰু
হয় - হয়। এইটো তুমি ঠিক ক'লা যে আমি -আমি নিজেই - নিজে যদি সেইটো বাট দেখুৱাই দিওঁ আমাৰ ভাইটি ভণ্টি হতে সেইটো বাটে ল - ল'ব বা আমাৰ ল'ৰা- ছোৱালী আমাৰ আমাৰ নহয় বাৰু আমাৰ বিয়া বাৰু কৰা নাই আমি আমাৰ বা আমাৰ খুৰা - খুৰীহঁতৰ লৰা -ছোৱালী সকলে সেইটোৱে শিকিব। ঠিক সেইদৰে মই ভাবো যে আমাৰ আজিকালি দেখা পোৱা, দে মোবাইল বুলি নহয় আমাৰ কিছুমান এনেকুৱা মানুহ আছে যিয়ে শুই থাকি ভাল পায়, শুই থাকি টাইম বোৰ এনে কে নষ্ট কৰি ভাল পায়। কিন্তু, সেই শুই থকাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ লষ্ট হয় যেনে অসমীয়া এষাৰ কথা আছে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। তুমি যদি কোনো এটা কামত বা নিজৰ লক্ষ্যত তোমাৰ কিবা এটা লক্ষ্য আছে, যদি লক্ষ্য তুমি উপনীত হ'ব লাগে তুমিতো সময়ৰ মূল্য ৰাখি সময় সন্মান কৰিব লাগিব। সময়ক সন্মান নকৰিলে তুমি বা সময়ৰ কাম সময়ত নকৰিলে, তুমি কেতিয়াও নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিবা বা তুমি যদি আজি, আমাৰ আমি আমিতো ছাত্ৰ -ছাত্ৰী ন আমি যদি এই সময়ত যদি শিক্ষা গ্ৰহণ ন কৰি সোমাই থাকো বা তুমি কোৱাৰ দৰে পঢ়া মেজত মোবাইল লৈ থাকো, তেতিয়াতো আমাৰ একো লাভ নহয়। বা আমি, আমাৰ পঢ়া সময়খিনি এনে যাই থাকিব, আমি আমাৰ ধৰি লোৱা তোমা -তোমা-তোমাৰ লগত এজন আৰু লগত তোমাৰ লগত জেদ -জেদ লগাৰ দৰে আৰু তুমি ৰুলনম্বৰ ধৰি লোৱা, তোমাৰ ৰুলনম্বৰ এক তোমাৰ, দুই কিটাই তোমাক কাটিব চাই থাকিব ন? তুমি যদি নকৰি কিনে বহি থকা ভালৰ কাৰণে খটাই থাকিব। তেতিয়া তোমাৰ তুমি পিছপৰাটো ফাইনে তুমি পিছপৰাটো যাতে তুমি পিছপৰাটো সঁচা তুমি পিছ পৰিবাই। স্বাভাৱিক আৰু ঠিক সেইদৰে আৰু তুমি নিজৰ কাম নিজে সময়ৰ কাম সময়ত কৰাটো মই গুৰুত্ব গুৰুত্বপূৰ্ণ বুলি ভাবো কাৰণ সময়ৰ কাম সময়ত নকৰিলে তুমি আজি যদি তুমি চাবা তুমি আজি তোমাক কিবা লিখিব দিছে ছাৰসকলে তুমি সেইটো নিলিখি, কালি লিখিম বুলি থৈ থৈ দিলা তোমাৰ কালি অলপ বেছি হৈ গ'ল, কালি আৰু পৰহিলৈ থৈ দিলা এনেকৈ বেছি হৈ তোমাৰ লিখা নহবই।
হয়- হয়। তুমি এইটো ঠিক কথা কৈছা, মই তুমি এইটো কোৱাৰ লগে- লগে মোৰ এটা নি- নিজৰ লগত ঘটা ঘটনা মনত পৰিল যে মই ক ধৰি বুলি কয় সেইটো নৱম শ্ৰেণীত পঢ়ি থকাতে ম-মোৰ ধৰি লোৱা আহ, যিটো আমাৰ ফাইনেল যিটো আমাৰ পৰীক্ষা আহে ন তিম পৰীক্ষাটোৰ বাবে মোক বহুতো নোট পাতি দিলে আৰু শ্ৰেণীক ক্ষাত সেইটো মই কৰিম কৰিম বুলি, আমি মই পোন প্ৰ্থমে ভাবিলোঁ যে এইটোোৱে কৰি ল'ম পিছত, কিন্ত সেইবোৰ নকৰি মই অলাগত তিয়াল কামবোৰতে মই গুৰুত্ব দিবলৈ ললো, আৰু যাৰ ফলত পৰীক্ষাটো মোৰ সন্মুখত আহ পৰিল কিন্তু মোৰ সেইবোৰ একোৱ লিখা হোৱা নাই বা মই একোৱে পঢ়া নাই যাৰ ফলত মোৰ আৰু পৰীক্ষাটো আৰু ভাল নহ'ল আৰু, আৰু লগতে মই ঘৰৰো আৰু অলপ অকণমান আৰু যি- টো গালি গালাচ সেইটো খালোঁ আৰু গতিকে মই বুজি উঠিলো যে তুমি ক'লাই মাত্ৰ যে আমি সময়ৰ কা-কাম আমি সময়ত কৰি ল'ব লাগে। গতিকে যদি আমি সেইটো যদি মই যদি আ, সেইবোৰ যদি তেনেকে নাভাবি যদি আমি মই যদি লগালক সেই কামটো কৰিম বুলি থৈ দিয়াৰ আগতে যদি মই কৰি ল'লোঁ। তেতিয়াহ'লে মোৰ আৰু পৰীক্ষাটোৰ কাৰণে আৰু অ, বে পৰীক্ষাটো বেয়া নহল হয়। গতিকে মই ভাবো যে আৰু স-সময়বোৰ যাতে আমি কোনেও যাতে অপচয় নকৰি লাগতিয়াল কাম বোৰোতে যদি আমি স-সময়বোৰ খতোৱা তাৰ প্ৰ আমি সকলোঁৱে গুৰুত্ব বা নিজেও তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগে বুলি আৰু মই ভাবো।
হয়, হয়, এইটো তুমি ঠিকে ক'লা। আমি সময়ৰ প্ৰতি সময়ৰ প্ৰতি লক্ষ্য ৰখাটো উচিত বা সময় সময় অপচয় কৰিব নালাগে, বা সময়-সময়তো মাত্ৰ এটা সময়তটো যি নৈ সতৰ দৰে গতি কৰি থাকে সময়তটো কেতিয়াও আমাৰ নৰখে সময়ত সময়ৰ কাম সময়ত কৰা-ক-কৰাতটো আমি যেতিয়া নিজেও সময়ৰ কাম সময়ত কৰো বা আমি আমাৰ সৰু ল'ৰা ছোৱালী সকলক বা আমাৰ ভাইটি ভন্টি সকলক এইটো শিকাই দিওঁ যে সময়ৰ কাম সময়ত কৰিব লাগে, বা সময়ত সময়ো এনে অপচয় কৰিব নালাগে বা ভিডিঅ' বোৰ চাই বা গেম খেলি কটাব নালাগে। সেইটো আমি তেওঁলোকক শিকাই দিয়াটো উচিত বা নিজেও
গতিকে সেইয়াই আৰু, অ, হয়, সময় যিহেতু ধৰি লোৱা নদীৰ দৰে সময় ৰৈ নাথাকে, সময় এক গতিশীল। গতিকে স সময়বোৰ যাতে আমি সকলোৱে যাতে অপচয় নকৰোঁ। সেয়াই আৰু গতিকে ঠিক আছে বাৰু। যাতে স যিটো আমি সময়ৰ মূল্যৰ কথা পাতিলোঁ, ইয়াৰ প্ৰভাৱ যাতে আমাৰ ভাল প্ৰভাৱটো যাতে তে আমাৰ জীৱনটোতো পৰেই তৰপতি যাতে আমি দুয়োৱে আৰু বা লগতে আমাৰ সকলোৱে যাতে ইয়াৰ প্ৰতি যাতে গুৰুত্ব ত্ব প্ৰদান কৰে গতিকে সেয়াই আৰু, বাকী ঠিক আছে বাৰু কেতিয়াবা আকৌ কথা পা তিম ইয়াৰ ওপৰত। ঠিক আছে দিয়া ধন্যবাদ।